হেল্ল', কি কৰিছা?
মই জোখ লৈ আছোঁ। এই ব্লাউজ এটা চিলাব দিছে মই জোখ লৈ আছিলোঁ হৈ গ'ল।
অঁ ভাত খালা নাই? এনে শুই আছোঁ। ভাত খালা নাই?
ভাত খাল ভাত মানে এঘাৰটামান বজাত খালোঁ তাৰপা ভাইটিহঁত সেই দোকানলে গৈছিলে। তাৰপা সেই চিঙৰা আনিছিলে তাৰপা চাওমিন তাৰপা চানা গোটেই খোপা খালো আৰ এতিয়া ভাত নেখাওঁ।
সেইয়া।
ভাত খালা নাই তুমি?
খালো খালো।
কি চব্জি?
পনীয়ে, আলু, বিলাহী এনেকে আওঁ।
অ',
ঘৰত ভাল চবৰে?
ভাল তোমাৰ?
ভাল -ভাল।
এইফিলে আহিলে আমাৰ ফালে আহিবা আকৌ বহুত দিন হ'ল লগেই পোৱা নাই।
তাকেহে অ, যাম ৰবা। চাবলে সময়
হাঁহিছে চাহ আক আহিবা আকৌ।
যাবলে সময়ে মিলাব নোৱাৰো অ,
তাকেহে সময় মিলাই আহিবা।
মিলাম -মিলাম এইবাৰ মিলাম আও দে।
উম, ইমান দিন হ'ল দেখাই নাই পায় শকতে হৈছে নে খীণাই ছেই।
শকত হ'লো।
হম? ফুলি গলা নি-ফুলি গলা নি আকৌ?
ফুলি গলোঁ উম।
খাইছা চাগে ন'।
একদম। আ বাকী কোৱা খবৰ খাতি কেনেকুৱা?
ভালেই আৰু এই গৰমত এতিয়া মেচিন চিলাব লাগিব ভালে - ভালে।
মেচিন চিলাব লাগিব হ।
কাপোৰ চিলাব লাগিব মেচিন মাৰ মাৰিব লাগিব।
চিলাব নোৱাৰে নহয় কাপোৰহে চিলাই।
সেইটোৱে দেখিছানে ভুলকে কৈ পাইছো মানে মেচিন মাৰিব লাগিব
নহব- নহব এনেকে ক'লে নহব ভালকে ক'ব লাগিব।
উম, মানে গৰমত এতিয়া মেচিন মাৰিব লাগিব।
উম, কেইযোৰ অৰ্ডাৰ আছে কাপোৰ?
কাপোৰতো এতিয়া মোৰ এনেকে বনোৱা কাপোৰ আছে তিনযোৰ এতিয়া ব্লাউজ দুটা দি থৈ গৈছে। তেহি পৰহিলে লাগে তাৰপা কাট টিংটো তাকে এতিয়া মিলাই আছো।
অ',
চাইজ কিমান জানা? হেল্ল', হেল্ল',
হেল্ল',
হেল্ল', শুনা নাই নি?
হেল্ল',
হেল্ল',
তোমাৰ নেটৱৰ্ক নাই নেকি?
তোমাৰ হে নাই নেকি মই ইমান চিঞৰি আছো।
কি মোৰ ফাইভ জি আছে।
অ, তেতিয়া মোৰহে নাই চাগে।
অ',
কোন ফৰটি টু
ইমান সৰু চাইজটো ফৰ্টি টো - ফৰ্টি টো।
গম পাইছো আটিছে নে ব্লাউজৰ পিচটো?
হাত কটা চিলাব লাগিব, নেট দিবলৈ কৈছে।
নেট - নেট দি হ'লেও পিন্ধিবই মানে?
পিন্ধিবই আৰু মানে।
অই এটা কাম কৰা।
কি কও।
হেৰি এই তোমাৰ মাছ ধৰা যে নেট তুমি কবা এইটো নিউ ষ্টাইল, চলিছে নিউ ষ্টাইল।
আঠুৱাডোখৰ কাটি লওঁ নি মোৰ খৰচ নহয় তেতিয়া।
অ'
নহয় এতিয়া নেট কিনি আনিবলৈ মোৰ আশী টকা।
এ বাদ দিয়া - বাদ দিয়া - বাদ দিয়া আঠুৱা না আঠুৱা - আঠুৱা খোলা।
ও, আইডিয়া টো ধুনীয়া।
তৰি থোৱা আছে নে নাই খোলি থুৱা আছে?
এ মানে আকৌ মাছ ধৰা । কালাৰটো বেলেগ নহয় মই কি বুলি ক'ম ট্ৰেণ্ডিং বুলি ক'ম নে কি?
নহয়-নহয় আঁঠুৱা খন তৰি থোৱা আছে নে খুলিলা?
আঁঠুৱাটো মানে মাছ ধৰা আঁঠুৱা এখন আছে পিছফালে পৰি আছে বহুত দিন হ'ল।
মাছ ধৰা চব পিছফালে পৰি আছে?
অ', সেইখনকে মোৰ মানে কালাৰটো একদম মুগা হৈ গ'ল এতিয়া মোক কি বুলি ক'ম।
ছাৰ্ফ আনা- ছাৰ্ফ আনা ছাৰ্ফ দছ টকাহে যাব ছাৰ্ফ আনা খচি-খচি ধোৱা। ধুই পেলাই ৰাস্তাত মেলি দিয়া। তাৰ মানুহে সুধিলে কবা যে এইটো ট্ৰেণ্ডিং কাম এটা কৰি আছো এইটো এ মানে ৰেকৰ্ড হৈ যাব আপোনালোকে ছবে গম পাব তেতিয়া চাব।
অ', থ্ৰী পিচ ডিজাইন একদম লিখি দিম পুৰা। ষ্টেটাছ লগাই দিম ব্লাউজ থ্ৰী পিচ ব্লাউজ সুইটহার্ট নে সেইটো ডিজাইনত মানে এইটো নতুনকে ওলাইছে বুলি ক'ম।
অ', বঢ়িয়া, মজ্জা। তাৰপা পুৰা চবে চববে ট্রেন্ডিং হব তাৰ তোমাৰ পৰা শিকিবলৈ যাব কেনেকে চিলালা কেনেকে
কিন্তু তুমিও চিলাবলৈ দিবহে লাগিব আকৌ। তুমিও দিব লাগিব আকৌ।
মই দিম, তুমি সেই মানুহজনীক দি লোৱা চুন পিন্ধি লওক তাৰ পিছতে মইও পিন্ধিম।
অ'।
তাকে হেনো কিন্তু বৰ ধুনীয়া ব্লাউজ এটা হব আকো, ঘটি ডিজাইন দি দিবা।
উম'। উম, পি-পিঠিটো এক একদম পি পিঠিটো একদম পোৰা কাটি দিম।
অ পিঠিটো
হেল্ল' হেলো! হেলো!
শুনা নাই নেকি, হেল্ল'?
হেল্ল'
শুনিছো, কোৱা
কেলে নুশুনা মাজে-মাজে?
জানো তোমাৰ একো শুনা নাই মই মাতটো একদম অহা নাই ফাটি-ফাটি আহিছে আকৌ।
উম মও তোমাৰ শুনা নাই নহয় মাতি আছো হেল্ল হেল্ল কৰি।
উম', শুনিছো কোৱা?
তাপা বাকী জীৱনত কি কৰিম বুলি ভাবিছা?
হুম?
জীৱনত কি কৰিম বুলি ভাবিছা?
টেইলাৰ, দোকান খুলিম মই কেইদিনমানৰ পিছত এতিয়া মই দোকান খুলিম।
অ, দোকান খুলিবা? অ সেইটোওতো ভাল ব স্তুৱে ন তুমিতো বেয়া কাম কৰি থকা নাই, দচতোমত তুমি মানুহৰ কাপোৰ চিলাই চা চিলাই মানুহক পিন্ধিবলৈ চাই সেইটো বহুত ডাঙৰ কথা গম পাইছা নাই, সেইটো তুমি সেইটো চবেই নোৱাৰে মই নোৱাৰো বেলেগে নোৱাৰে তুমি যিটো কাম পাইছা সেইটো মানে চবেই আৰু তোমাৰ সেইটো কষ্ট আছে।
কষ্টতো কষ্ট আৰু এইটো কাম শিকিবলে বহুত ধৈৰ্য্য লাগিব।
অ
চবে সঁচাকে নোৱাই আকৌ দেই মানে ভাল হেৰিকে কৈছো এইটো শি কোতে মানে গম পাইছো আও কষ্ট আছে অ বহুত কিমান বেকা তেৰা অকমান বেয়া, হলেও এটা ব্লাউজ বেলেগলে যে চিলাও কিমান ৰিক্সত চিলাও হয় নাই
এই এটা কাপোৰ এখন কাপোৰ তুমি কাটি কাটি জোখ লৈ লৈ লৈ, এটা ব্লাউজৰ ৰুপলে নিব লাগে কিমান কষ্ট, সেইটো ক ষ্ট আচলতে তুমি বুজি পোৱা বা টেইলৰ সকলে বুজি পায় কিন্তু বেলেগে বুজি নাপায়। এতিয়া তোমাৰ কামটোত যে কষ্ট আছে মানুহে কব এই ব্লাউজ হে চিলাই।
উম।
ব্লাউজহে চিলাই বুলিহে কৈ দিব। কিন্তু তুমি এইটো নুশুনিবা ব্লাউজে চিলাই চিলাই চিলাই চিলাই মানুহ কিন্তু ডাঙৰ হয়গে।
উ তেনেকোৱা মানে মই এনেকে ভাবিছিলো বেলেগৰ নিছিলালো নিজৰ মানে কাপোৰযোৰ কমপ্লিটকে চিলাই ল'ব পাৰিম আও তেনেকে ভাবিছিলো। নিজৰ কাপোৰ ব্লাউজ তাৰ নিজৰ এতিয়া মই মানে আগতে আগ, উম। উম মানে কাপোৰ যে মই বনাও সেইবোৰ আগতে এতিয়া মই কা পোৰ ডিজাইন দি যেতিয়া বনাও ৰিবন ৱৰ্ক কৰো কিবা কিবি তেতিয়া মই কাপোৰ জোৰ বেলেগৰ, ত চিলাই আনো তাপা চিলাই আনি মোৰতো পইচা নাথাকে ন। মোলৈ একেবাৰে নাথাকে এতিয়া মই কাপোৰ আনি নিজে চিলাই ব্লাউজ ডিজাইন দি দিয়ে পুৰা, চাইজত চিলাই দি গুৱাহাটীলৈকে ৰঙিয়ালৈকে দেখোন পঠিয়াইছো। তাৰপা মানুহ জনে কৈছে মানে থাৰ্টি ছিক্সৰ চিলাব দিছে মই একদম থাৰ্টি ছিক্স ত চিলাই দিছে তাৰপা কৈছে দেই মই বোলে ইয়াত দোকানৰ জোখ দিলেও বোলে ইমান ধুনীয়াকে চিলাই নিদিয়ে মানুহজনে একদম তেনেকে কৈছে।
সেইটোৱে আচলতে সেইবিলাক সেইবিলাক এনেকে মানে যেতিয়া তুমি তুমি প্ৰশংসা পাবা মানুহৰ পৰা কথা ধুনীয়াকে ক'ব তোমাক কমেণ্ট দিব সেইটোৰ পৰা তুমি বহুত উ ৎসাহ পাব পাৰিবা গম পোৱা নাই কিবা এটা কাম কৰিবলে হলে মানুহে তোমাক প্ৰ পশংসা কৰিব লাগিব তাৰ যিমানে তোমাৰ প্ৰশংসা কৰিব তুমি সিমানে কামটোৰ প্ৰতি গুৰুত্ব দিবা। এতিয়া তোমাৰ এতিয়া ব্লাউজটো ভাল হৈছে বুলি ক'লে, তোমাৰ মনটো ভাল লাগিলে হয়নে তুমি তেতিয়া আগ- আকো এটা ব্লাউজ চিলাবলে তোমাৰ উৎসাহ পালা সেই তেনেকোৱা মানে কথাবিলাক।
কিছুমানে গম পাওঁ ন কষ্টটো মানে অ মানে হেৰি হোৱা গতে লাগে আও।
সেইটোৱে অ কষ্ট অনুভৱ নহয়। যেতিয়া তোমাক কব যে ব্লাউজ টো বহুত ধুনীয়াকে ভণ্টি চিলাই দিলা দেই, তুমি তেতিয়া সেইটো কষ্ট অনুভৱ নহয় ব্লাউজ টো চিলাওঁতে তোমাৰ যিমান খিনি কষ্ট হৈছিলে সেইখিনি কষ্ট তুমি অনুভৱেই কৰিব নোৱাৰা।
ৰঙীয়া মানুহজনে মানে মোক ফোন কৰি কৈছে ইমানেই ধুনীয়া হৈছে ব্লাউজটো মানে বহুত ফিটিং হৈছে। কৈছা মই বোলে ইয়াত দোকানত ব্লাউজ চিলাব মানুহজনীটো নিজে গৈ মানে জোখ দিয়ে ন। চিলাই মানে হ'লেও মানে ইমান জোখত হোৱা নাই আজিলেকে। কৈছা তুমি বোলে কাপোৰ ইমান ধুনীয়াকে ৰেডি কৰি দিছা লগতে ব্লাউজটো, মই সুধিছো ব্লাউজ টো চিলাই দিব লাগিব নে? তা পা বোলে অ আগতে চিলাই দিয়া যো দেখিছো যে কৈছ নেট দি মেলি চিলাই দিবা। ধুনীয়াকে
তুমি এটা কাম কৰা তুমি এটা ধুনীয়াকে পেজ খোলা পেজটোত তুমি তোমাৰ কাপ- পুৰবোৰৰ ফটো দিয়া ভিডিঅ' বনোৱা কথা কৈ কৈ তেনেকে তুমি দি দিয়া, তেনেকেও
তাকেহে মই নেজানো আকৌ সেইবোৰ বনাবলে সঁচাকে মই নেজানো। সেইকাৰণে মোৰ কেতিয়াবাহে ফোট-
শিকাই দিম তুমি খুলি পেলাই মই কথাবিলাক কৈ দিম তুমি এ ক'বা তেনেকে ভিডিঅ'ত কৈ দিবা। কৈ পেলাই তুমি ভিঅ'টো আপলোড কৰিবা আপলোড কৰাৰ পিছত দেখিবাই নহয় ভিউজ কিমান আহিব। কিমান লাইক আহিব তাকে তোমাৰ কেমেৰা কোৱালিটি টো ভাল হব লাগিব।
উম তেতিয়াহে ধুনীয়া উঠিব হয় নাই বাও।
উম।
আগ মানে মোৰ ফেচবুক চেচবুক মই আগতে নচলা মানে ফেচবুকৰ কথা ইমান নেজানোৱে। ফেচবুকত মানে বহুতে অৰ্ডাৰ দিয়ে হয় নাই ফেচবুকৰ পৰা মানুহে বহুত অ ফেচবুক ইনষ্টাত ইমান ইনষ্টাত ইমান নপালো মানে মানে ফেচ- ফেচবুকত বোৱাৰাই চোৱাৰি পা ধৰি লও ইনষ্টা বোৱাৰিবাই ইন- ইষ্টাগ্ৰামো চলাই হ'লেও মানে মানুহে ফেচবুকতটো বেছিকে চলায়। মানে কাপোৰ কানি বিজনেচৰ ক্ষেত্ৰত মানে মানুহে ফেচবুকৰ পৰা বেছি হেৰি কৰে। মানুহবোৰে মানে লোৱা মই দেখো নহয় মানে মেছেজ কৈ কৈ সুধি সুধি। মাত তো লাগি ধৰিছে। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' আহ শুনিছো। কি, নাই শুনা আক, তোমাৰহে অহা নাই মই মাতি আছো।
তোমাৰ মাজে মাজে মাতো নাহে।
অ জানো পায় তোমাৰও মই একোৱে শুনা নাই এতিয়া শুনিছো।
অ জানো ৰ'বা এইটো কি।
তা পা ফেচবুক চলাব নাজানো এতিয়া মই খুলিছো হে, বেছি দিন হোৱাই নাই।
অ।
তেনেকে ফটো চটো দিয়া নাই মই ভাবিহে থৈছো। অম ফেচবুকত বোলো তেনেকে সেই অ কি দিব লাগিব ফটো মানে ভিডিঅ' বনাই বনাই কাপোৰ কেইযোৰ।
উম উম দি দিবা। তাৰপা ভ ভাত ৰাতিপুৱা কিহে খালা?
ভাত এই কালি মাংস আছিলে তাপা দালি। কুন্দুলি অকন ভাজিলে সেনেকে খালো, মোৰ একদম ডিঙিটো এনেকুৱা চে চেয়া আছে।